হেল্ল'।
অ', অ', আহ, কি ছোৱালীজনী আজি কি মন পৰি মনত পৰিলঐ?
আপুনি?
এয়া এ অকমান আগত মই আজৰি বিজৰি হৈছো। এয়া খুৱাই হেই কই পঠাই দি লৈ পেলাই মই আৰু অকল খিয়া মানুহ জানাই নহয়। এসোপাহ ইমান কাম আও, অহ। হয় কাম কৰি কৰি ভাগৰি গৈছো উম।
আইও দেহি, তাত আজি বটৰটো কেনেকুৱা?
অ', আই আজি কেনেকুৱা ৰ'দ কেনেকুৱা গৰম, তোমালোকৰ ভালনে?
বহুত গৰম, ইয়াত আজি বহুত গৰম।
চবতে দিছে নহ'লে। এ গৰম এ ঠাণ্ডা মানে সেইটো কাৰণেও ঘটনাটো মানুহৰ বেমাৰ আজাৰ সোপা বহুত বাঢ়িব এতিয়া আকৌ গম পাইছানে।
উম, বহুত বেমাৰ হ'ব এতিয়া মই বেমাৰৰ পৰা উঠিছোহে আকৌ বেমাৰত পৰিম এতিয়া।
অ', আও কি ঐ তোমাৰ হেৰি হৈছিল যে ন' তনছিল। কাঁহ সেইবোৰ ভালকে থাকিবা, ভালকে থাকিবা বতাহ চতাহ নলগাবা।
তুমিও, তোমাৰ ককালৰ বিষ ভাল পাইছা?
ক'তনো ভাল। এই যোন দিনাখন অকন কাম বন বেছি হয়, সেইদিনাখন এতিয়া অকলশৰীয়া মানুহ নহয় জানো আমি। এ নকৰিলেও নহয়। এই আকৌ আৰু এটা কথা অ', মা মই এইয়া বেলেগ মানুহে কাম কৰিলে মোক কিবা পচনো নহয় যে। গম পাইছা? সেই এটা কথা।
কি ক'বা আৰু তোমাক লগো পোৱা নাই বহুত দিন।
বহুত দিন লগো পোৱা নাই, আহিবা চোন। আহিবা, আহিবা। আহিবাচোন এদিন। মাহঁতৰ কেনেকুৱা? খা খবৰ কোৱাচোন মাহঁতৰ।
গৰম পৰে যে। এই চাদ এখন, এ দিয়াকে ৰ'দটো অ'
তোমালোকৰ ওপৰত চাত ত খন দিয়া নাই ন
নাই দিয়া
সেইখন দিব আৰু এখন দিব পৰা হয় অকনমান গৰমতটো
অ' নহবা এনেকে চালি এখন দিব, চালিখনো আছে মানে, মাজতে টিঙৰ চালি এখন আছে অ সেইখনেও কাম নিদিয়ে, কিন্তু ভালকে চালি তালি খন দিব পাৰিলে অকমান কমি হব, কিন্তু একে ভিতৰত থাকিব নোৱাৰি সত কেচৰ নিচিনা ভিতৰতো। তাতেই গৰমতে চেলফেল আছে আৰু।
অ সমস্যা হয় দেই। হয় এতিয়া। এতিয়া দেউতাৰতো গা বেয়া, বেমাৰী মানুহ বাৰু। বেমাৰী মানুহো দিয়াচোন, উম? শান্তিত থাকেই কেনেকে বাৰু? আহ দিইছে এতিয়া টো জেঠ মাহ যেতিয়া এইটো দিবহে এতিয়া, আম আৰম্ভণিহে আৰুবা, এয়া আৰম্ভণিহে গম পাইছা? হ, উম, আৰু একেবাৰে সেয়া ভাদৰলৈকে দেখোন হেৰি হৈয়ে থাকে।
উফৰাম। অ জেঠ, আহাৰ, সাওন, ভাদৰ উফ।
আৰু এটা কথা এ গৰমো বাঢ়িব নহয়, গম পাইছে নে নাই? গৰমো বাঢ়িব, বহুত গৰম হব। আৰু প্ৰতি বছৰ এইবছৰ ছ বছৰ গৰম বেছি হয়, তুমি চাবাচোন, লক্ষ্য কৰিবা
হ'বে আৰু গ্ল'বেল ৱাৰ্মিঙক কাৰণ।
এতিয়া তোমালোক পঢ়া শুনাৰ কৰা ছোৱালী জানিবা সেইবিলাক। কিমান দিনে-দিনে সেইহুপা গছ বন কাটি খ কৰিছে। বা এতিয়া কিমান কি কৰিব মানুহৰ হাৰ শাস্তি, মানুহে কৰিছে। মই ভাতো বনালো। এ আকৌ খাই গ'ল হা কালি গাটো বেয়া, কালি গা তুমি মানে ৰা জ্বৰ উঠিলে এনেইতো বাাক কি বেমাৰ পাছে খুৰাৰ সেই চুগাৰ আছে প্ৰেছাৰ টো বেছি প্ৰেছাৰটো বাৰো মোৰো আছে অলপ থাইৰইডো আছে তথাপিতো আাৰ কালি জ্বৰ উঠিছে মানে চৰ্দি হৈছে কাহ টোও হৈছে অলপ অলপকে
উম
বেমাৰ হলে সহ্য কৰিব নোৱাৰে লগতে এণ্টিবায়টিকো খালে জ্বৰৰো খালে খাই লৈ কানি কাপোৰ জাপি ৰাতি শুই আছে গম পাইছা মই সেইয়ে স সোপাই ঘামিছে নহয় সেই সোপাাকো মই বৰ অশান্তি পাওঁ সেই ধোৱাা মেলা কৰি ভাত অকনমান বনাই দিলো দি খাই মেলি গল মই আকৌ ৰুটি খালো ৰুটি অকন খাই তাৰপিছত এতিয়া অকমান আগত একাপ চাহ খালো আৰু তাৰপা দুপৰীয়া খাম আকৌ ভাতটো বাৰু মই অকলশৰীয়া
ভালকে থাকিবা ইমান গৰম পৰিছে
কে অ অ সমস্যা হৈ পৰিছে মানে ভয়ে লাগে আৰু আজিকালি যিহে বেমাৰ আজাৰ বিলাক ফথা ফটককে মানুহৰ কিবা এটা হল বুলি কলে অ আই কি খবৰ বিলাক শুনা পাই আছো এইকেইটা দিনতে
বহুত বেয়া বেয়া খবৰ আৰু এক্সিডেন্ট বোৰ ইমান হবলৈ লৈছে
অ এক্সিডেণ্ট বিলাক সেইটো লে ভাবিলে যে ভয়ে লাগে গম পাইছানে ভয় লাগে গাড়ী মটৰৰ সংখ্যা বহুত বাঢ়িল নহয় আই আগতকে বহুত বাঢ়িল আৰু সেই কিছুমান ল'ৰা ছোৱালী উঠি অহা ল'ৰা ছোৱালী কিছুমান যে যি মোচনত চলাব আৰু সেই এটাও কথা দুৰ্ঘটনা ঘটিবলৈনো কিমান হব লাগে সেইবিলাকে দুৰ্ঘট ন মূল কাৰণ
উ হু
উৰি যাব জানো বতাহত তেনেকে হেৰি কৰে তো সেইটোয় আৰু কি কৰিবা বেয়া লাগে বেয়া লাগে যিবিলাক খা খবৰ পাই থাকো
সেইদিনাখনো এটা ডেকা লৰা ইন্টাৰভিউ দিবলে কৈ ঘৰ নাপালেগে নাইট চুপাৰত গৈছিলে ওপৰত শ্লিপাৰত শুই গৈছিলে শ্লিপাৰ ভাঙি পৰি গাড়ী তাৰ ওপৰতে পৰিলে চুপাৰ সি তেনেকতো কালে ঘৰত মাকত অৱস্থা বেয়া
কেনেকে থাকিব কোৱাচোন শুনি পাই শুনা পাই আমাৰে এতিয়া মোৰে এতিয়া গাতো কেনেকুৱা কৰিলে সাতখন আাতখননো
দুমাহ নে এমাহ পিছত বিয়া ঠিক হৈ আছিলে এইবিলাক
হয়ে ক'ৰ আছিলে সেই ল'ৰাজন
মাজুলীৰ ইউনিভা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰাই পাছ আউট কৰা ইণ্টাৰভিউ দিবলৈ আহিছিলে কিবা
অ আই মই মৰি যাওঁ বিয়াও ঠিক হৈ আছিল ন
উম ছোৱালীজনীয়ে তাক তাৰ ডেড বডীটো ওচৰত কেনেকুৱা খন কৰি আছে এইবোৰ
এহ হে হে হে হয় ভগৱানৰনো কি বিচাৰ ঐ বৰ বেয়া লাগে দেই
বৰ ভয় লগা এইবোৰ
বৰ দুখ লাগে এই উঠি অহা ল'ৰা ছোৱালী কিছুমান এইবাৰ মই বেছি শুনিছো শুনিছানে সৰু সৰু ল'ৰা কিছুমান ঢুকাইছে বৰ দুখ লগা কাহিনী নে
উ
কি কৰিবা আৰু মায়ে ভাত বনাইছে
মাই ভাত বনাব লৈছে
বনাব যিডাল হে গৰম
উম কিবা টেঙা দালি
অ তেনেকে নেমু জুল দি দালি ফুল চব্জি এটা বনাই তেনেকে এইফালে ঠাণ্ডা জেগালৈ আনিবলৈ আৰু এতিয়া ভিতৰখন যি গৰম তোমালোকৰ সেই ভাত খোৱা সময়তো হাঁহ যায়
থাকে বৰ মোৰ ভাবিয়ে লাগিছে আহিব লগা দিনকেইটা কেনেকে থাকে
আৰু বেছি আছো হে এ পাছৰ ভিতৰত পাছ অ দিন খিনি আৰু বেছি ভাগলাগে
ইছৰাম যিটো ৰ'দ দিছে আজি
অ' তেন্তে হলে চবতে দি ছে মইও ভাবিছো আমাৰ ইয়াতে এইটোক কি ওলাইছে অ', বিশ্বাস কৰিবা মই বিচনা চাদৰ গাৰুৱা ধুইছো। আছিলো যে ৰাতিপুৱা গাৰুৱা গছ মই এতিয়া শুকাই গ'ল কণ কণ ক হেই। চব কাপোৰ শুকাই গ'ল তুমি চিন্তা কৰা ৰ'দ কেনেকুৱা কাৰাকী মাৰিছে।
ক'বাত জেগাতো জুই লাগি গৈছেগে এনেকে উম, গছে চছে। ইছৰাম।
এ হ'ব। এতিয়া নেমুৰ চৰবত খুব খাবা, বুজিছা। খুব নেমু চৰবত খাবা পানী খুব খাবা ঠাণ্ডা পানী আকৌ তোমাৰ ঠাণ্ডা পানী
নৰ্মেল পানীত খাব লাগিব মই ঠাণ্ডা পানীত খাবই নোৱাৰো।
উম। নাখাবা, নাখাবা ফ্ৰিজৰ পানী একেবাৰে নাখাবা তুমি বহুত ক্ষতি কৰিব দেই।
নেমুটো কিন্তু ভাল নেমু কাঁহৰটো চৰ্দিটো চবতে খাব পাৰে।
পাৰি ন নেমটো চৰ্দিত?
চৰ্দিত চি ভিটামিন খাব লাগে চৰ্দি ভাল হয়। নাজানা জানো এইটো কথা চি ভিটামিন থাকে নেমুৰ। সেইকাৰণে আমলখি খায় মানুহে। শ্ৰ্বণ পাছ কিয় খায় এইটোতো আমলখি মেইনলি বনাই ন। শবন প্ছ। চৰ্ণিৰ প্ৰতিষেধক
আমাক আকৌ চৰ্দিত নেমু খাবলৈ নিদিয়ে ঘৰত কিয় জানো নাজানে চাগে।
খাবহে লাগে। মই এনেইতো নেমু নাখাও চৰ্দি তদি আমাৰ হলে মই নেমু খাই দিওঁ। উ
সেইটোৱে।
কিবা খাবও মন যায় তেনেকে দেখোন ন।
অঁ ন জলা চলা টেঙা উম এই গৰমত জ্বলাও খাবলৈ মন নাযায় ঠাণ্ডা বতৰত চৰ্দি হলে বোলে জ্বলা দি কিবা এটা খাই দিছো এই গৰমত যে ৰাম সেয়াই এতিয়া ভাত বনাই আছা
অলপ ভাতটো মই অকমান বনাই পেলাই এয়া খোৱা খুৱাই পঠালো আছে এজনী মানুহ আৰু তাকে খাম মই মই ৰুটি খালো
বল ময়ো এতিয়া গাত ধুমগে অঁ বহুত গৰম লাগিছিল বহুত
অঁ গা ধুবলৈ গৈছো যোৱা যোৱা মায়ে ভাত অঁ ভাতত লাগি আছে বুলি কলা ন
উম বনাইছো গা পা ধুই ভাতটো খাম
দাদা খবৰ ভাল আৰু তোমাৰ
ভাল কি আছে গুৱাহাটীতে আছে অঁ
থওক দিয়া ভালে থাকক তাতো আৰু গৰম হ'ব এতিয়া
কবই নালাগে তাত গৰমত টো গৰম বৰষুণতো গোটেইখন পানী
একে উম ঠিক আছে দিয়া হ'ব দিয়া হ'ব ন হয়